হা?
হেল্ল',
অহ
অহ, শুনিছা? অহ, কি কৰি আছিলা?
এ এনেই বহি আছো কিনো কৰিম।
কিবা খালা নেকি?
অ', কি খাম মানে অলপ আগত- অলপ আগত হে লাঞ্চ কৰিছো মই চাহ নেখাওঁ।
অলপ আগত লাঞ্চ কৰিছা?
উম। মানে মইতো কৰিব মন নাছিলে পিজ্জা খালো ন',। কিন্তু মানে আলহী ঘৰতে আছোঁ যে জোৰ জবৰদস্তি কৰাই দিছে।
অকি আলহী ঘৰত গ'লে এনেকেই হয়।
উম
আজি তাৰপি তোমাৰ চিষ্টাৰ অফলাইন দেখুন হা? কি কলা অপমান -কি কলাঅপমান
নহয় খাই মেলি অকমান বিচনাত পৰিছো এনকে কৈছোঁ।
আজি মোৰ ছিষ্টাৰ কিবা কৈছিল
আৰু চিষ্টাৰৰ দিখো অফলাইন দিখো অনলাইন হোৱা নাই।
আহ, জানো মোৰ আজি তাইৰ লগত কথা হোৱা নাই।
অ', - অ',
সিয়ে মোক মেছেজ দি থাকে কেতিয়া ফ্ৰী হব এই মোক কৈছে চাৰটা- পাঁচটা বজাত আপোনাক মেছেজ দিম হ'ব
হা
সে মোক কৈছিল আজি সি চাৰিটা -পাঁচটা পিছত আপোনাক মই ফোন কৰিম বা মেছেজ দি দিম
আচ্ছা -আচ্ছা।
উম আৰু দোকান ভালে চলিছে?
দোকান আজি ভালে চলিছে।
অ',
আজি মানে দুটা কাষ্টমাৰ আহছিল হ'লছেল হ'লছেল আহিলে ভাল লাগে মনটো।
হা?
হ'লচেল কাষ্টমাৰ আহিলে অলপ ভাল লাগে।
আচ্ছা- আচ্ছা। হ'লচেলত দিয়ে নেকি?
অহ
মানে বেছিকে ল'লে
আৰু বেছিকে দূৰ দি দেও হ'লচেলত।
অ', - অ',।
ৰাখি লাভ নাই ন', জাগা হৈ ভৰি থাকে। মনে পূজা নাই।
কাপোৰ বিলাক কৰ' পৰা অনা।
হেল্ল'
অ আনা বোলো আ ক পাপা আন্না কলকাতা বম্বে।
নাই নাই এইবিলাক চব চফট কৰিব পৰা আহে।
চাউথ কৰিয়া।
হেল্ল' হেল্ল'
হয় কোৱা শুনি আছোঁ? বাৰু শুনি আছো মোক।
নেটৱৰ্কৰ প্ৰব্লেম নেকি?
হেল্ল' নেটৱৰ্কৰ প্ৰব্লেম নহয় মইতো ৱাই ফাই চলাই আছো অ শুনি আছো অ শুনি আছো কোৱা শুনি আছো
মানে মোৰ ভইচটো অলপ দেৰি দেৰিকে গৈছে
হয় ভইচ টো অলপ দেৰি দেৰিকে আহি আছে তোমাৰ তাত।
অ অ
মোৰ ৱাইফাই চলাই আছোঁ ডাটা চলাই আছোঁ।
নাই ডাটা চলাই আছো ফাইভ জি চলি আছে
জিঅ চাগে
হা
জিঅ' চিম হয় তোমাৰ।
অ জিঅ হয়।
জিঅটো অলপ শ্ল' মাৰে।
উম মাজে মাজে।
উম।
আৰু কোৱা।
আৰু পি আজি ৰাতি যাব লাগিব চাগে মন্দিৰত যাম।
আহ অ অ এইকেইদিন কামাখ্যা মন্দিৰলৈ গৈছানে নাই।
আজি যাম।
আজিহে যাবা নেকি
হয় হয়।
অ এইকেইদিন কিয় যোৱা নাই।
একেইদিন বৰষুণ দিছিলে।
অ
এইকেইদিন মানুহ অলপ বেছি ভিৰ আছিলে।
অ
এটা লভিটো কমিছো।
আচ্ছা আচ্ছা
আৰু কেতিয়ালৈকে আছে।
এইটো শনিবাৰ লাষ্ট।
আহ
শনিবাৰ শেষ হৈ যাব শনিবাৰ মানে গজা খুলি যাব আজতে পুৰা নিউজ চেনেল আহিছে মানুহকেইটা আহিছে নিউজত দেখাই আছে
এটা কথা কিন্তু ভাবিব লগীয়া ন মানে কামাখ্যা মাৰটো মানে পিৰিয় তেওঁলোকে ইমান ভালকে পালন কৰে ন কিন্তু অ মানে পিৰিয়েডছ বুলিয়ে ক'ব পাৰি ন পিৰিয়েডছ হয় আচলতে
হয় হয়
ত' সেইটোৱে ইমান ভালকে উদযাপন কৰে কিন্তু আহ ছোৱালী বিলাক পিৰিয়ড হলে আকৌ তেওঁলোকে চুইচাই কৰে ন
কি কৰে ছোৱালীকেইটাই
মানে ছোৱালী মানে ছোৱালী বিলাক পিৰিয়ডছ হলে তেওঁলোকেতো ঘিণ কৰে ন।
হয় হয় হয়
যিহেতু মানে এ কি ভাবা মানে সেইটো ধৰ্মৰ কাৰণে মানি লব পাৰি আৰু ধৰ্ম নহলে মানিব নোৱাৰি
সেইটো হয় সেইটো মই শুনিছোঁ এই মন্দিৰ চন্দিৰ পূজা কৰিব নোৱাৰে। ইচ চু চু।
তেওঁলোকক ৰেষ্টত থাকিবলৈ দিয়া হয়। কিন্তু কিছুমান মানুহে বহুত অভাৰ এক্টিং কৰে ন।
হয় হয়। থাকে বহুত মানুহ থাকে।
তাকে।
তোমাৰ মা ঘৰত আছে নেকি অহা নাই।
না আহা নাই, আহা নাই, আহা নাই কেতিয়াবা সেইত। নলা।
উম।
তোমালোক সৰু থকাৰ পৰাই মায়ে এ এনেকে কৰে নে।
অ সৰু পৰাই যেতিয়া মই সৰু আছোঁ, তেতিয়াৰ‌ পৰাই আৰম্ভ কৰিছিল।
অ অ। ঘৰত অকলে থাকি বৰ নালাগে নে।
মোৰ শোৱান ন।
অহ।
সি থাকিলে আৰু বৰ‌ নালাগে।
উম। মই পিছে নট ছ এনিমেল মানে মই এনিমেল লাভাৰ নহয় বুলি। কি ক'ব নোৱাৰি বাৰু দেই।
হয়।
মই ষ্ট্ৰট ষ্ট্ৰাট ডগ হওঁক মানে। মেকুৰী কুকুৰ কিবা বেলেগ হওঁক মানে মই নিজে ভাত পানী দিওঁ। মানে হেৰি কৰো বিস্কুট কিনি মেলিও দি সি সিমান খিনিলৈকে কি মানে। মানে মোৰ মৰমটো আবদ্ধ মানে। তাতকে ওপৰ মানে নোৱাৰোঁ মই। মই মানে চুই মেলি মৰম কৰিব নোৱাৰোঁ মই।
ভয় লাগে নেকি।
ভয়তটো লাগে আৰু লগতে মানে। ভাল নালাগে মোৰ।
ক'ত ক'ত চাগে শুৱে গা ধুইছে নে নাই ইহঁত আৰু।
অ মানে মই চুব নোৱাৰোঁ মানে ছোৱালী বিলাক এনেকুৱা থাকে ন প্ৰায়বোৰ। ছোৱালী মানে চব বুলিয়ে ক'ব পাৰি প্ৰায় নাইনটি পাৰ্চেন্ট অফ ছোৱালী বিলাকে মানে। অ বাটত এনেকুৱা কুকুৰ বিলাক দেখিলে মানে মেকুৰী বিলাক দেখিলে পটক কেনেকে চুই মেলি মৰম কৰিব, মানে কোচত লৈ ল'ব মেকুৰী বিলাকতো সাধাৰণ সাধাৰণতে কোচতে লৈ লয় চবে।
হয় হয়।
ত মানে মই তেনেকুৱা নহয়। কুকুৰ বিলাককো লয় দেই কিছুমানে এই সৰু সৰু পোৱালী বিলাক যে কুকুৰৰ।
পোৱলি গিটাক ল'ব পাৰিব মানুহে।
অ কুকুৰটোকতো
তাৰ মানে বহুত ডাঙৰ হ'ল ডাঙৰ মানে
অ ডাঙৰকো এনেকে লবলৈ গ'লে আৰু কামুৰিবহে। ত মানে তেনেকে সৰু সৰু পোৱালী বিলাকক মানে দেখি লৈ পেলাই আমাৰ আগতে স্কুলতো বহুত খিনি ছোৱালী মানে তেনেকে অ ইমান কিউট এনেকে কৰি লৈ পেলাই লবলে যায় মই নোৱাৰোঁ আৰু ভালেই নাপাওঁ অ মানে। কি জানা যোন য'ত থাকিব লাগে ততে থাকিব লাগে মানে ষ্ট্ৰিট দগ বিলাকক কাৰণে এজেঞ্চি খুলিছে, অ মানে ইমান ভাল ভাল হেৰি কৰিছে। ত মানে তেওঁলোকক তাত দি দেছ মই বেহা নাম কম মান ঘৰত এটা কানি মৰম কৰাকে
ন আমাৰ দিল্লীতটো দিল্লীত এইবিলাক চিষ্টেম কৰি ষ্ট্ৰিট টকছৰ কাৰণে সিহঁতে জেগা চেগা বহাই থৈ দিল্লী চৰকাৰ
উম।
আমাৰ অসমতো অলপ বেলেগ
তাকে মোৰ মতে মানে কোনো জীৱ -জন্তুক মানে বেয়া বিহেভ কৰিব নাল লাগে। কোনোবাই যে মাৰে কিবা কৰে সেইবিলাকৰো মই এগেইঞ্চ কিন্তু মানে মই মই মৰম কৰিব নোৱাৰো কিন্তু মানে মই বেয়াও কৰিব নোৱাৰো।
ভালেটো হয়।
মই মানে ভালো ন কৰো বেয়াও নকৰো মই মানে যি যেনেকে আছে থাকো আৰু মই বেছি নাম ভাবো মানে।
সেহতো খোজ হব লাগে না, কুকুৰ কেইটা খানা পাই গ'লে যেনেকে আমাৰ দেল্লী কুকুৰ কাৰনে ৰাতি চৰকাৰৰ ওপৰত খানা চানা পানী চানা জেগা জেগাত দি থৈ যায়।
উম নহয় নহয় ভাল কৰিছে সেইবিলাকতো সেইবিলাক যোনে কৰে ভালে কৰে মানে প্ৰকৃতি প্ৰেমীও আছে, কিছুমান জীৱ জন্তু প্ৰেমীও আছে সেইবিলাক মানুহৰ ভাল যোনে যোনে যেনেকুৱা যি কৰি ভাল পায় এ তেওঁলোকে তেনেকেই থাকিব লাগে, ন মোৰ এতিয়া মোৰ ভাল নালাগে মানে মোৰ মই কোনোদিন এ ঘৰত কুকুৰ পুহিব নিবিচ চাৰো, মেকুৰী পুহিব নিবিচাৰো মানে কা পিছত গৈ লৈ পেলাই মাইণ্ড চেট চেঞ্জো হব পাৰে কিন্তু মানে
সেইটো হ'ব পিছত হ'ব এতিয়া নহয় পিছত হৈ যাব পাৰে।